হেল্ল' অ কি কৰি আছা?
এ মই তোমাৰ ইয়াতে ঘৰতে আছোঁ আৰু, তুমি?
মই অলপ এইফালে ওলাই আহিছিলোঁ।
অ', অ, অ, হয় নেকি, তাকে ভাবি এ ল'ৰাটো কি'বা হ'ল?
অ নাই মই অলপ বিজি আছিলো সেইটো কাৰণে কৰিব পৰা নাছিলোঁ। ভালেই, তোমাৰ? এই বিজি আছিলো যে সেইকাৰণে কৰিব পৰা নাছিলো। বাকী ভালেই।
এ ভাল।
অ'
তুমি যে কিবা কৈ আছিলা ক'ৰবাত যোৱাৰ কথা কি যাবা নোযোৱা
আহ যাওঁ বোলা যাওঁ ব'লা
যাওঁ বলে মানে পইচাটো ল'ব লাগিব
কলে মানে ওলালে ভাল লাগিব ন চবিেই
অ' সেইটো কম ভাল লাগিব বা সটো কম ভাল লাগিব মানে উৎপাতে যে কিব বুজিছ পুৰা
উম উম
তুমি যে আজিলেকে ফুৰিব যোৱা নাই ন
নাই যোৱা নাই বাৰু মানে এতিয়া অকলে অকলে যায় অকলে যাই ভাল নালাগে ল লগৰ লগত গ'লে ভাল লাগে।
পুৰা উৎপাত হব ন, তাকে মই যা যাম বুলি ভাবিছো তাকে মোৰ এতিয়া পইচা টো মানে নাই বুইছা মই মানে সুধিব লাগিব পইচাটো নাই হোৱা বুজিছ মোৰ।
অ এই পইচা প্ৰব্লেমটো মোৰো হৈ আছে বাৰু।
ত পাপাই পইচা দিয়া কথাছিলে ল, পইচা দিয়া নাই।
তাকে মই ঘৰৰ পৰা কৈ আছোঁ কৈছে কি ৰ কেইদিন ৰ বুলি কৈ আছে।
কি কৈছে?
তাকে মই ঘৰত কৈছো কেইদিনমান ৰ বুলি কৈছে পইচা এতিয়া নাই। এই
পইচা কথা এইটোৱে মোৰো পইচা লাগি আছে বুই ছা বেলেগটো একো নাই।
বাকী মানে এতিয়া গ'লেতো ভালেই লাগিব ন এতিয়া খালি প্ৰব্লেমটো পইচাৰ হে।
পইচাটো নাই সেইটো পইচাটো মেইন মেটাৰ কৰে লাইফ ফত।
এতিয়া পইচাটো'লে টেনশ্যনে নাই। আমি ইমান সময় কথা পাতি যিমান ওলাই যাব পাৰিলো হয়।
উম তাকে তু সেই বোৰ তাকেই মই ভাবিছোঁ। তাকে মই ভাবিলো তোমাকে ফোন কৰি চাওঁ। কৰি আছ নাই তুমি ষ্টক মাৰ্কেট বুলি ষ্টক মাৰ ষ্টক মাৰ্কেট তুমি গম পোৱা নে?
অ নাপাওঁ বাৰু।
হা তাতে তোমাৰ হৰি তাৰে তোমাৰ ইভেষ্ট কৰিব লাগে হা।
অঁ।
কিবা ইনভেষ্ট কৰিব লাগে তুমি লাইক আজি মানে তুমি আজি মানে একমেয়া তুমি আজি মানে তেনেকা টাটা কোম্পানীত এটা কোম্পানী বা তোমাৰ এ কিবা টিভিএছ বা কিবা কিবি কোম্পানী থাকে ন বহুত।
উম।
গল কিবা এনেকা।
অ।
মানে যিকোনো ঠাইত আহা তুমি য যদি ইনভেষ্ট কৰিব পাৰা হা তাতে, তাতে তোমাৰ তুমি যদি তাত যদি হাজাৰ আহ তুমি আজিলিলে হাজাৰ টকা লা তুমি হাজাৰৰ পৰা তুমি
অ। হেল্ল' হেল্ল'
বা এনে যেতিয়া যি পাঁচ কত 'লগা'লা?
অ'
পাঁচশ তোমাৰ এনে তোমাৰ বাৰি থাকিব এনে থাকিব আজি হাজাৰ বা হাজাৰ তোমাৰ দুহেজাৰ
মানে মানে মই কৰিবলৈ একো নাই খালী পইচাটো তাতে ইনভেষ্ট
ইনভেষ্ট কৰিব লাগে আৰু মানে বেছি ইনভেষ্ট কৰিব লাগিব ইছা তুমি ঘপকক অকমান কৰিলে নহ'ব
উম
যিমান কৰিবা মান ভাল আৰু মানে লোকচানো মানে লোকচানতো থাকে সেকে ত ফিফ ফিফট পাৰ্চেণ্ট
অ এইটো থাকিব বাৰু লোকচান
অ তুমি যদি পোৱা মানে ভাল প্ৰফিট হয় বহুত ভাল প্ৰফিট হয়
উম তাকে কি হে আমাৰ মানে তুমি অলপ বুজাই দিবা তেতিয়া মই মানে কৰিলে অলপ ভাল হ'ব ন
অ তুমি এতিয়া হেৰি তুমি তোমাৰ আধাৰ কাৰ্ডৰ তোমাৰ আধাৰ কাৰ্ডৰ লাগিব তোমাৰ তাৰছত হ পান কাৰ্ড আছে ন পাপাৰ পান কাৰ্ড কি মানে যাৰ বেংকৰ কি আছে সেয়ে কৰিব পাৰিব
অ' মানে পান কাৰ্ড আছে বাৰু মোৰ মানে এতিয়া নাজানাই কৰিলে মানে অলপ ভয় আছো ন সেইটো মান জানি পেলাই কৰিলে অলপ ভাল একো টেনচন নাথাকে হেল্ল'
তাকে মই কৰিম বুলি ভাবিছিলো লগৰ কেইটাক কৈ তোমালোকেই কৰি লো
অ
বুজিছা
এ তুমিতো কৰা নাই মানে আজিলৈকে
মই কৰিছিলো তোমাৰ মই ম তোমাৰ কৰিছিলো মই তোমাৰ হেৰিত কৰি আছিলো এই বেলেগ হয় মানে এই টো বেলেগ প্ৰফিট ভাল ন তোমাৰ
তাকে মই মানে এনে শুনিছো বাৰু কৰি পোৱা নাই আজি তুমি কৈছা যে তাকে ভাবিছো কৰি চাওঁ নেকি
আহ হয় নেকি
উম
প্ৰফিট ন প্ৰফিট আছে দেই প্ৰফিট নাই বুলি নকওঁ প্ৰফিট ভাল আছে দিয়া মানে তোমাৰ হেৰি
উম।
কি হ'ব, কি নহয়?
আহঁ।
ঘপক কেনে কৰিলেও নহয় তোমাৰ মানে চাই চিতি মাৰ্কেটত কৰিব লাগিব কেনেকুৱা কি তাৰপিছত তুমি ভালকে কৰিব পাৰিবা। উ
মাৰ্কেটটো ডাউন ডাউন গ'লে মানে গৈলছে আৰু
ভাত-চাত খালা কি নাই?
হা?
খালে গে নাই
উম খালোঁ, তুমি?
মই সেইটো মানে নাই, আমাৰ বনাই আছে হোৱাই নাই।
অ' মই ৰাতিৰে আছিলে কেইটামান খালোঁ, খাই পেলাই ওলাই আহিছোঁ অলপ।
উম।
তাকে। আৰু বাকী
খালি?
খালী তোমালোকে ফুৰিব যাওঁতে অলপ ডাইৰেক্ট হেৰি কৰিবা আৰু শুনিছ
তোমাৰ এই তুমি যে কৈছিলে কিবা হেৰি কথা কিবা যে কিবা এনেকাা কিবা কিবা কৈ আছিলে ঘৰত ভৰ কিবা কথা কিয়
কোনটোথা আছিল বাু মই পাহৰি গলো মানে কোনটো কথা কৈছিলে পাহৰি গ'লোঁ,
হেল্ল'
হেল্ল'
হেল্ল
হেল্ল'
অ তুমি কি ভাবিছাগে নাই কৰিম বুলি,
তাকে কৰিম বুলি ভাবিছোঁ।
হয়,
এতিয়া কৰিলে ভালেই হ'বনে বেয়াই হ'ব কৰিমটো বুলি ভাবিছোঁ।
পৰা যায় মান ভালেই হ'ব তোমাৰ কি জানা আজিকালি এই যে লাগে এৰিছে তোমাৰ - - ক নিক পছ
কোনে মই
অ'
সিও টুৱেলভ পাছ
অ' এনেকে যেনিবা আজিকালি পঢ়া শুনা। সেইটো কিবা জব কৰিব গলে এইটো লাগে বহুত মানে এনো আছিল নেি পঢা শুনাটো মেটাৰ কৰা
উম মানে পঢ়ি শুথে মানে ভাল নহ কিছুমান ক্ষেত্ৰত কিবা পাবৰ কাৰণে
ময়ো চাইছ এনেক জব চাই এপ্লাই কৰিব কাৰণে নাই পোৱা
আহ কৰিব মানে চাব লাগে ব নকৰিলে মানে লাভ নাই আৰু কত
তাৰপিছত মই তাকে আছো তোমাৰ হেৰি জুলাই মানত মানে ওাই দিম বুজিছা
অ এই ওলাই দিলে ওলাই দিলে ভালে আছে।
তে
উম উম! যাতে একো প্ৰব্লেম নহয় হ'লেই হ'ল আৰু ভালকৈ
হা! !
একো প্ৰব্লেম নহওক যাতে ভালকৈ হ'লেই হ'ল
অ কামাখ্যা যাব পাৰি তোমাৰ হেৰি আছে ন তোমাৰ অ হ
মেলা আছে না আতে,
তেতিয়া চাব পাৰো। হ হা!
এই মেলা আছে ততে,
অ অম্বুবাচী মেলা আছে তেতিয়া যাব পাৰে।
হম!
এ পইচাই পইচাই হা
মানুহ বহুত হৈ বোলে,
মানুহ বহুত নহয় মানুহ ইয়াত গোটেই ইণ্ডিয়াৰ পৰা নহয় গোটেই তোমাৰ ভাৰতৰ পৰা হেৰি পৰা আহে গোটেই ৱৰ্ল্ডৰ পৰা আহে,
অ'! কিন্তু তুমি গৈ গৈছা নাই যোৱা মেলাত
মই যে মেলাত য মান কামাখ্যাত গৈছো মেলাত যোৱা জেগা
অ মোৰ যাই পোৱা নাই মানে এই আমাৰ, কি কৈ এই লগৰ কেইটামান গৈছিলে। সিহতে গৈছে বহুত মানুহ হৈ বলে ভাল লাগে যায়। জাবি এবাৰ মানে,
জেগা নো হে প বেছফুল জেগা
আহ!
বুজিছা,
উম তাকেই ভাবিছো এইবাৰ ওলাও নেকি হেল্ল'!
সুল যা হয় এইটো কাৰণে ৰ ভাল,
উম! মানে লগৰকেইটা হ'লে ভাল লাগে আৰু যাই,
তাৰপিছত মই সেইটোয়ে দেছা আমি এই যা পাৰো দিয়া বুজিছ। ই তোমাক কম বুজিছা মই সুধিম তোমাৰ পৰহিপা লাগিব।
উম!
পৰহি পৰাা তোমাৰ টুৱেণ্ন্টি বাইশ তাৰিখৰ পৰা তোমাৰ ছাব্বিশ তাৰিখে, চৌববিশ এব্ৰেল থকাত, থাকে যাব মানে কি কৰি যাব নাজানো আৰু
থাকৈ গ'লে ভালে আছে নেকি মাৰ অলপ ভালকৈ ঘূৰি ফুৰি আহিব পাৰিম বুজিছা
বুজিছা
উম তাকে অল ঘুৰাাুৰাৰাকৈ আহিলে অলপ ভাল লাগিব থাকে
অ এই বন্টো অলপ ভাল লাগে গ'ল ঘুৰি আহিলে এনে মথাে ভাল লাগে
স এনেকেতো গ'লে মানে ভাল নালাগিব ন এই যাই পেলাই জল্দি জল্দি যাই জল্দি জলদি অহাইে হ'ব
তাতে মই ঘপক কচোন লগৰ খিনি ফোন কৰা আৰু কেেইয়াব ফোন কৰি আমি একেবাৰে চব মানে ঠিক কৰি লওঁ পৈছা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
মেক্সিমাম তোমাৰ তোমাৰ ইয়াৰপ ট্ৰেইনত যাব লাগিব হা
আহ
ইয়াৰ পৰা ট্ৰেইনত তোমাৰ এইটনৰম এইটৱ মানে ম এশ টকাত তোমাৰ হৈ যাব ছয় দ হাজাৰো এশ টকা দুশ টকা লাগে তাৰপিছতে তাৰ পৰাা গাড়ী লৈ কাৰণে ওচৰতে হৈ যাব খোজকাঢ়ি যাম ন বুজছা নে
অ তাকেই তপৰাো মানে খোজ কঢ়ি যাবলৈ ভাল আৰু
অ সেইটোোৱে
উম বাকী আৰুলু
তাকে মই এতিয়া তাকে ভাবিছো হয় কি কৰা যায় মই তে
উম এই তোমাৰ বিজনেচৰ কথাটো কৈ আছিলা যে মাজতে
হা
বিজনেছৰ কথাটো কৈ আছিল যে মাজতে কি কৰা এইটো
কি মানে সেইটো মানে ত এপ মই জ চাক চাইছোুৰা লাগি আছে বুজিছা
উম
পুৰা লাগি মেলি চো কিান
তাক
তাৰপিছত চাওঁ হে কৰিব লাগিব মই থাকেত এ এনে তো লাইক আমিয়ে চব চেক্ কৰিম জেগাবিলাক আমিয় পইচা দিব আমি লৈ যাব লাগে এ এইটো ভাল লাগিব ন
উম
বৈছা
আহঁ বুজিছোঁ
হেল্লো হেল্ল' আৰে এইটো কৰিব পাৰিছ এইটো কৰিব পাৰিছা মানে তুমি তুমি মানে এনেকা এনেক এটা এপ এটা এনেক এটা উলিয়াবা ছোৱা তুমি সেইবিলাক জাগা মানে পইচাটো বাজেতটো মিলাবা যে এদিন দুইদিনৰ ট্ৰিপ হ'ব তাত থাকিব ইয়াত খাব ইয়াত সেইটো কৰিব এনে মানে এনে কৰি তোমাৰ পইচা কিন্তু কৰি ওলাব পাৰ হয় নে নহয় মানে পাঁচ বা জকাত দুইদিন দৰ ট্ৰিপ হ'ব মানে জুকো ভেলেকি কিবা কিবি এনেকা
উম
আজিকালি বহুত বিজনেছ আছে এবাৰ চেক কৰিবা পাৰিলে। হ'ব দিয়ক মই ভাতটো খাই লওঁ ন'। ক'লে
অ', ঠিক আছে হ'ব।